হেল্ল'
অ হেল্ল' কি কৰি আছা
এনেই আছো, তুমি?
মই এনেই আছো। ৱাত
হুম?
ভাত, পানী খালা?
অ খালো, তুমি?
মইও খালো, কি চব্জি খালা?
মই আজি মাংস।
কি মাংস খালা?
ব্ৰইলাৰ।
অঁ।
উম তুমি ঘৰত
অ আৰু তোমাৰ ঘৰ ক
মোৰ ঘৰ ক'তো নাই।
উম মই তেজপুৰ থাকো, তেজপুৰত থাকো।
ত তেজপুৰ কোন জেগা?
কিয় ক'ম?
অ এনে সুধিছো ক'ব নাপ নোৱাৰে নেকি?
উম হো।
কেলে' অ?
অ তুমি ভাত খালা?
মই খালো ক'লোৱে দেখোন তোমাক এবাৰ।
অ পাহৰি গৈছো, কিহৰ লগত খালা?
মই আলু বেঙেনা।
আলু আৰু বেঙেনা?
অঁ।
পিছে উম ভালে ভালে, তোমাৰ?
মোৰ বেয়া।
অ কিয় বেয়া?
এনেই আৰু অলপ প্ৰব্লেম হৈ গৈছে না। অহ। পিছে এতিয়া তুমি কিমানত পঢ়ি আছা?
ঘৰত কোন কোন আছে?
ঘৰত আছে মা মাদাৰ ফাদাৰ
অঁ আৰু?
আৰু নাই কোনো মই।
অ দাদা ভাইটি নাই?
দাদা ভাইটি নাই মোৰ, তোমাৰনো?
মোৰ আছে দাদা এটা।
দাদা এটা আছে?
অঁ।
আৰু মা দেউতা নাই নেকি?
আছে।
অ', আৰু এতিয়া তুমি পঢ়ি আছা নে নাই পঢ়া?
মই পঢ়ি আছোঁ। তুমি?
কিমানত-কিমানত পঢ়ি আছা?
মই এইবাৰ ইলেভেন।
ইলেভেন?
অঁ! তুমি? উম!
উম! মই বি এ পাছ কৰিলো আৰু। বি এ কমপ্লিট কৰি বহি আছোঁ।
অঁ! হয় নেকি?
অঁ! আৰু কিবা কৰিম বুলি ভাবিছা নেকি তুমি?
ভাবিছোঁ।
কি কৰিবা?
বিজনেছ।
কি বিজনেছ কৰিবা?
কাপোৰৰ।
কাপোৰৰ?
অঁ!
অঁ! মই ভাবিছিলো ব্ৰইলাৰ ফাৰ্ম এটা খুলিম বুলি
বিচৰা।
মই কাপোৰৰ ইমান ইণ্টাৰেষ্ট নাই বাৰু।
অঁ! মই পাটনাৰ শ্বিপ হে কৰিব গৈছোঁ।
অঁ। তুমি যদি ব্ৰইলাৰ-ব্ৰইলাৰ ফাৰ্ম খুলিব খুজিছা মোক কণ্টেক্ট কৰিলেই হ'ল।
অঁ! ব্ৰইলাৰ আৰু গাহৰিও খুলিম বুলি ভাবিছোঁ।
অঁ! মোৰ তাত মানে ব্ৰইলাৰ ফাৰ্ম আছে এখন। অঁ।
তেনে তুমি গাহৰিটোতে কৰিবা ন?
গাহৰিটো আছে গাহৰিটো আছে বাৰু দূৰতকে আছে অলপমান।
উম! চব আছে তোমাৰ।
আছে।
আছে। অঁ
হাঁহি দিছা যে?
এনেই ক হাঁহি ওলাই গৈছে। মাতিবা কেতিয়াবা গাহৰি মাংস খাব? অঁ! কেতিয়া কাটিবা?
তুমি যেতিয়াও আহা তেতিয়া কণ্টেক্ কৰিলে হ'ল মোক।
অঁ! মই কালি যাম গাহৰিটো কাটি থবা আৰু বনাই থবা।
অ! হয়।
অঁ!
অ
আৰু কি কি কৰা বিজনেছ?
বিজনেছ মোৰ বহুত
অঁ! কি কি?
এই খেতি-বাতি আছে এইফালে হেৰি ব্ৰইলাৰ আছে, গাহৰি আছে, হাঁহনি আছে
অ
ধেৰ আছে মানে আৰু ইফালে গাড়ীৰ আছে
আচ্ছা গাড়ীও আছে
অ গাড়ীৰ শ্ব'ৰুম এটা আছে ছেকেণ্ড হেণ্ড ডিলাৰ
অ গাড়ীখন লৈ আনিবাচোন গাড়ী এখন কেতিয়াবা আমাৰ ফালে লৈ আনিবা ক'ৰবাত ফুৰিব যাম
ফুৰিবই যাবা নেকি
অ অ দৈ মাৰ ফালে
যদি তুমি গাড়ী যদি কিনিবা খোজা মোক কণ্টেক কৰিলে হল
নিকিনো তোমাৰ গাড়ী এখন লৈ আনিবা
অ
এনেই ক কৰ'বাত ফুৰিব যাবলে
হ'ব বাৰু মাতিলে হ'ল
অ কেতিয়া যাব লাগে কন্টেক কৰিবা তেতিয়া আমি যাব পাৰিম ন অ কৰিম দিয়া আৰু মোৰ ইমান টাইম ইমান টাইম নাথাকে ন অ হয় নিকি
অঁ
হে গাও অ
অ
এতিয়া তুমি ক'ত আছা
অ মই ঘৰতে আছো তুমিনো
উম ঘৰত থাকা নিচিনা লাগাই নাই তোমাক
মই ঘৰতে আছো
ঘৰতে আছো মই গছৰ তলত বহি আছো
গছত তলত বহি আছা কোন কোন আছা
মই আছিলো মোৰ লগৰীজনী এতিয়া ঘৰত গৈ আছে তাই
অ লগৰজনীৰ না
লগৰজনীৰ নাম লগৰজনীৰ নাম নকও ৰাস্তাত এতিয়া দেখি পাবা
দেখিম মই কেনেকা মই দূৰত আছো ন
এ দেখি পাবা সেনেকে
অ
চুলিখিনি মেলি গৈ আছে ৰাস্তাৰ ফালে
অ পিছে এতিয়া ক'ত ঘূৰিব যাম বুলি ভাবিছা গৰম বন্ধত
অৰুণাচল যাম বুলি ভাবিছো
অৰুণাচল যাবা
চল যাবা অ
অহ
আৰু তুমি
আমি ভালুপুং চাইডে যাম তুমি যদি যোৱা কণ্টেক্ট কৰিবা
অ কৰিম দিয়া কেতিয়া যাবা পিছে আচ্ছা
মই আছো মোৰ লগৰ আছে ধেৰ যদি তুমি যাব বিচাৰা মোক কন্টেক কৰিবা টিকেটটো তোমাৰো কাটি দিব পাৰিম
অ টিকেটটো কাটি দিবা দে আৰু লগৰ দু আছে দহ জনী মান হিন্দেও যাম গৈছে।
অ কবা সিহঁতক।
অ সিহঁতক কৈয়ে আছিল মানে কণ্টেক্ কৰিম দিয়া।
অ গলে মানে ডাইৰেক্ট মোক কণ্টেক্ কৰিলে হ'ল।
অহ।
উম।
উম, আৰু পথাৰত যোৱা নাই এতিয়া?
পথাৰত ইমান গৰমত, মানে গৈ আহিলো এবাৰ এতিয়া যোৱা নাই।
অহ।
গৰম আহিছে ন'
উম-উম। উম' জুলাই, আগষ্ট পূৰা গৰম।
এতিয়াতো গৰম হ'বই বাৰু এতিয়া পথাৰৰ খেতিৰ দিন ন' গৰমতটো হ'বই। মাজে-মাজে কেতিয়াবা বৰষুণ দিব। অহ।
আৰু কোৱা, অ',
গৰমৰ দিনটো অলপমান টান আৰু জেলিব।
উম ক'তো থাকিব নোৱাৰো গৰমত।
উম
ঠাণ্ডাত-ঠাণ্ডা দিনতো চুৱেটাৰ পিন্ধ আৰু ঘূৰি ফুৰ।
অ', সেইটো হয় বাৰু।
উম।
পিছে যোৱা যদি কণ্টেক কৰিবা আৰু ভালুকপুং চাইডে।
উম', হব।
ভাত, অ' ভাত আৰু কোৱা
হা? পিছে তোমাক-তোমালোকৰ খেতি বাতি আছে নাই?
নাই আমি খেতি বাতি নকৰো।
নকৰা নেকি?
উমহো, খেতি বাতি কৰিলে বহুত লছ।
লচ হয়, ভাল-ভালকে হেৰি নকৰা চাগৈ তাতে দাৱাই চাৱাই দিব লাগে দিব লাগে। দাৱাই চবাই নিদিয়া চাগৈ। গৰু-গৰুৱেতো খাবই না তাতে জেওৰা ভেটি দিব লাগে।
অ জেউৰা ভেটিলো, জেউৰা ভাঙি সিহতে পাৰ হৈ যায় কি কৰিম এতিয়া সিহতৰ কাৰণে?
তাতে থাকিব লাগে মানুহ চাবলৈ।
উম', কিমান থাকিবা মানুহ ঐ। উম' উম', হব।
উম
খেতিয়ে নকৰোতো এতিয়া।
নকৰা নেকি?
নকৰোঁ।
উমঁ'।
পিছে বিজনেচ কি-কি আছে তোমাৰ?
বিজনেচ মই কৰিম বুলিয়ে ভাবিছো।
কৰিম বুলিয়ে ভাবিছা?
অঁ'।
মানে অঁ' কাপোৰৰ কৰিবা। কাপোৰৰটো ভালে বাৰু এতিয়া ৱৰ্ল্ড কাপ হৈ আছে না, আৰ চি বি বিলাকৰ সৰুটো জাপি পেলাই কাটা যেনেকৈ এইবিলাকত দি দিলে মানে বেছিকে চেল হয় আৰু।
উমঁ।
তাতে আৰু এইবিলাক এতিয়া গৰমৰ দিন আছে না' চেল হ'ব।
অঁ। কৰ'বাত চিনাকি ঠাই আছে যদি কবা?
অঁ' আছে বাৰু মোৰ ঢেৰ চিনাকি ঠাই আছে।
অঁ।
উমঁ' তুমি সেই কাপোৰৰ এইবিলাক বনোৱা যে শিকি আহিছো নে বেলেগৰ মানুহ মাতিবা?
মানে নবনাও কিনি আনিম ডাইৰেক্ট।
অঁ' কিনি আনি কিনে বেছিবা?
অঁহ'।
অঁ' মই ভাৱিছো তুমি ডাইৰেক্ট নিজে বনাবা নিজে বনাই কেনে বিক্ৰী কৰিবা।
আইও সেনেকে বনালেতো বহুত দিন লাগিব।
লাগিব কিন্তু পিছত প্ৰফিট হ'ব না।
হ'ব না। উমঁ'।
উম।
মই কাপোৰ চিলোৱাহে শিকি আছো খালি।
কাপোৰ চিলোৱা শিকিছা?
উমঁ।
কাপোৰ চাপোৰ বনোৱা এইবিলাকক শিকিব লাগে অলপ মানে।
উমঁ' শিকি শিকিব লাগিব এইবাৰ।
উমঁ' শিকি লবা ভালকে।
উমঁ।
দিয়া হ'ব দিয়া ন' পিছত তুমি যদি যোৱা কণ্টেক্ট কৰিবা।
অঁ' হ'ব দিয়া।
ভালো যাওতে
ফোনটো কাটাই নাই যে।